নমস্কাৰ! হা এনে আছো ৰবা। তুমি কি কৰিছা?
খবৰ ভালনে?
আছো দিয়া মই ভালেই। তুমি কেনে আছা?
মইয়ো ভালে আছো। কিবা কামত ব্যস্ত আছিলা নেকি?
নাই ৰ'বা এতিয়া একো কামতে।
মই মানে আজি এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছিলোঁ যিটোৰ নাম আ গছ গছনি ত' তাৰে ওপৰত মই অকণমান তোমাৰ লগত কথা পাতিবলৈ আহিছোঁ অ অ গছ যিহেতু অ গছ- গছনি অবিহনে অ পৃথিৱী আৰু আমাৰ মানৱ-টো জীয়াই থকা বহুত বেছি কঠিন হয়নে?
হয়তো গছ গছনি অবিহনে আমিনো মানুহবোৰ কেনেকে জীয়াই থাকিম আমাক জীয়াবলৈ আমাৰ- উশাহ নিশাহ লবলৈ আমাক গছ গছনি লাগিবই নহয় জানো
হয়ে চন গছ গছনি আটাইত আমাৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ আ ই যে ই আমাক অক্সিজেন দিয়ে আৰু চাহ দিয়ে, বতাহ দিয়ে গৰম দিনত খুব বেছি আমাৰ বাবে উপকাৰী সম্পদ এটা
ঠিক পইছা আমি উশাহ লবলৈ নিশাহ লবলৈ অক্সিজেনৰ প্ৰয়োজন। সেয়া আমি গছৰ পৰাই পাওঁ, নহলেনো আমি ক'ৰ পৰা পাম বাৰু! গছে আমাৰ বায়ুবোৰ নিকা কৰে গছেই বায়ুমণ্ডলত অ' ক্ষতিকাৰক গেছবোৰ শোষন কৰি চাফা কৰি ৰাখে গছৰ পৰা আমি বিভিন্ন ধৰণৰ ফল মূলো পাওঁ নহয় জানো
এই অ' গছ নহ'লে আমি হয়তো আজি জীয়াই নাথাকিলোঁ হয় যিহেতু উ উ গছে বায়ু পৰিষ্কাৰ কৰাতো সহায় কৰে আৰু গছ গছনিয়ে আঁ বায়ুমণ্ডলৰ ক্ষতিকাৰক গেছবোৰ শোষণ কৰে আৰু আমাক অক্সিজেন প্ৰদান কৰে
ঠিক কথা কৈছা তুমি৷ বহুত ঔষধো গছৰ পৰাই তৈয়াৰ হয় নহয় জানো যেনেকুৱা তুমি নিম পাত, তুলসীৰ পাত এই মোৰ জানো আমাৰ কিমান দেহৰ কাৰণে কিমান উপ কাৰী হয় নে
হয় অ' গছৰ ছাঁই আমাক ৰ'দৰ পৰা সুৰক্ষা দিয়ে আৰু পৰিৱেশটো শীতল কৰি ৰাখে আজিকালি কিন্তু অ' বহুত ঠাইতে গছ-গছনি কাটি নতুন নতুন অ' সেই কৰা হৈছে অ' সম নতুন নতুন সম্পদ উৎপাদন কৰা হৈছে যিহেতু গছ গছনিবোৰ কাটি খুব বেছি বেয়া লাগে যেতিয়া গছ গছনিবোৰ কটা যায়
হয় দিয়া নিম তুলসী আদি জীৱৰ কাৰণে ইমান কিমান উপকাৰী সঁচাকৈয়ে গছ পৰিবেশনত বহুত আমাৰ বৰষুণ হোৱাতো সহায় কৰে মাটিবোৰ অ' মাটিবোৰ ৰোধ কৰাতো সহায় কৰে গছৰ শিপাই মাটিক যু ধৰিব যাতে মাটি হৈ নাযায় নহয় জানোঁ?
বহুতো জীৱ জন্তু আৰু চৰাইয়ো গছত বাস কৰে, আ, গছ সিহঁতৰ আশ্ৰয় ঠাই বা আ, ঘৰ বুলিও ক'ব পাৰি। গছবোৰ তাহাঁতৰ খাদ্য উৎসও গছৰ পৰাই পায় তে তাহাঁতে যিহেতু গছে গৰমত কম অ' কমোৱাটো সহায় কৰে গছৰ ছাঁয়ে আমাক ৰ'দৰ পৰা সুৰক্ষা দিয়ে আৰু আমাৰ পৰিৱেশটো খুব বেছি ধুনীয়াকৈ শীতল কৰি ৰাখে খুব বেছি ধুনীয়া বতাহ দিয়ে খুব ভাল লাগে
আজিকালি বহুত ঠাইত গছ কটা বন্ধ হৈছে নহয় জানো
হয় আ, সেয়াই অ', চিন্তাৰ বিষয়, অধিক গছ কটাৰ ফলত পৰিৱেশ নষ্ট হৈ যাবলৈ ধৰিছে, যাৰ ফলত আজিকালি অ', বৰষুণৰ পৰিমাণো কমি গৈছে বা আ, পলিও আমাৰ অ', প্ৰদূষনো খুব বেছি বাঢ়ি গৈছে অ', সেয়ে গছ গছনি কটাৰ বাবে আ, মাটিবোৰো খুব গৰম হৈ গৈছে, আমাৰ পৰিৱেশটো সেয়েহে গছ গছনি বিলাক কটাটো আমাৰ কাৰণে বহুত বেছি অ', বেয়া আমাৰ বাবে।
এনেই সেইবোৰ এটা চিন্তাৰ বিষয়, অধিক গছ কটাৰ কাৰণে পৰিৱেশ ভাৰসাম্য নষ্ট হৈছে, তোমাৰ শ্বাস নিশ্বাসৰ অ', তোমাৰ অ', তে অভাৱ অভাৱ হৈছে। তোমাৰ মাটি ক্ষয় ৰোধত আ, অভাৱ হৈছে তেন্তে আমি কি কৰানো উচিত? আমি অধিক গছ ৰোপন কৰিব লাগিব জানানে? আৰু গছ সংৰক্ষন কৰিব জানিব লাগিব।
হয়, হয়, আমি উম, ‌আ, এইবোৰ কথা আমি বিদ্যালয়তো শিকাব লাগে, বা ঘৰ আৰু ৰাজহুৱা ঠাইতোটো এ' এইবোৰ উম, গছৰ উম, আমাৰ এ, যিবোৰ আমাক মানে প্ৰয়োজন সেইবোৰ সকলোৱে জানিব লাগে, আৰু গছ পুলি ৰুব লাগে অকল পাঁচ জুন বুলিয়ে নহয়, আমি প্ৰতিটো দিনতে গছ ৰুব লাগে, প্ৰত্যেকটো দিনেই আমি আ, বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিব লাগে যিহেতু, গছ অবিহনে আমি মানৱটো কথা চিন্তা কৰাটোৱে অসম্ভৱ অকল মানৱ বুলি নহয়, জীৱ জন্তু আৰু বাকী এই পৃথিৱীখনত থকা সকলোবোৰ জীৱ জন্তুৰ বাবে গছ গছনি এটা বহুত আ, মূল্যবান আ, বস্তু আমাৰ বাবে
একেবাৰে ঠিক কৈছা, এজন মানুহে যদি অন্তত এজোপা গছ ৰোপন কৰে তেন্তে পৰিৱেশ অতি সুন্দৰ হ'ব, আৰু গছ গছনি আমাৰ জীৱনৰ অমূল্য সম্পদ এইটো জানানে তুমি? গছ গছনি নহলে যে আমি বহুত কষ্ট হ'ব আমাৰ উশা নিহত কষ্ট হব আমাৰ মাটি মাটিবোৰ আমাৰ নষ্ট হৈ যাব সফল মূলত আহ ব জন্তুয়ে য়ে উখা নিখা লওঁতে কষ্ট বায়ু পৰিৱেশটো পৰিষ্কাৰ নহব বা বহুত সমস্যাই আগুৰি ধৰিব
হয় হয় কষ্টুৰ ৰক্ষা কৰা কৰ্তব্যও আমাৰ যিহেতু গছ গছনিৰ পৰা আমি আম কঁঠাল নাৰিকল কল এই সকলোবোৰ খাদ্য পাওঁ যিহেতু আৰু বহুতেও যিহেতু তুমি কোৱাৰ দৰে বহুতো ঔষধি গছৰ পৰাও তৈয়াৰ কৰা হয় ঔষধ চ যেনেকৈ নিম তুলসী এইবোৰ আমাৰ একো একোটা ঔষধি গছ আহ যি আমি আহ আমাৰ স্বাস্থ মানুহৰ স্বাস্থ্যৰ বাবে আমি ব্যৱহাৰ কৰোঁ আৰু গছবোৰ গছে যিহেতু বৰষুণ হোৱাতো সহায় কৰে বুলি আমি ভাবোঁ চ গছ সেইবাবে আমাৰ বাবে বহুত বেছি প্ৰয়োজন প্ৰয়োজনীয় এটা বস্তু
হয় সঁচাক কৈ গছ সচাওক আৰু আমাৰ পৰিৱেশ চিনিব চাওক গছ গছনি আমাৰ জীৱনৰ অমূল্য সম্পদ গছ গছনি নহ'লে মানুহ জাতি জীয়াই থাকিব নোৱাৰিব লগতে পশু পক্ষীৰো বহুত কষ্ট হব তেওঁলোকে উশাহ নিশাহ লওঁতে কষ্ট হব তেওঁলোকে আহ খাদ্যৰ টনাটনি হব মানে বহুত অসুবিধাৰ সৃষ্টি হৈ যাব।
হয় লগতে এ চৰাই চিৰিকতি থকা ঠাইৰো অভাৱ হব যিহেতু গছ গছনিবোৰ কাটি দিলে তেওঁলোকে ক'ত থাকিব আজিকালি যিহেতু গছ গছনি নাইকিয়া হবলৈ ধৰিছে সেইবাবে চৰাই চিৰি কুটিবোৰো আজিকালি আমি বহুত কমেই দেখা পাওঁগতে কিমান বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছিল কিন্তু এতিয়া আমি সেইবোৰ দেখাই নাপোৱা নোপোৱা হৈছো যিহেতু সেয়ে গছ গছনিবোৰ আমি কাটিব নালাগে যিহেতু আমাৰ লগতে চৰাই চিৰিকটিৰো অনিষ্ট হয়
হয় চৰাই চিৰিকটি বোৰ বিৰাট তোমাৰ অসুবিধা হৈছে কাৰণ তেওঁলোকৰ গছ গছনি এ যেতি যেতিয়া আমাৰ কাটি দিয়া হয় তেখেতসকলৰ বাহ বোৰ ভাঙি দিয়া হয় তাৰ ফলত তেখেতক মানে থাকিবলৈ জেগা বিচাৰি নাপায় সেইকাৰণে বহুত চৰাই চৰিকটিৰ মৃত্যুও হৈছে তেওঁলোকৰ বাসস্থানো হেৰাইছে তেখেতসকলে বেলেগ দেশলৈ উৰিও গৈছে তথাপি আমাৰ গছ গছনিৰ উপকাৰিতা আমাৰ বহুত বহুত জানিব লগীয়া এটা তথ্য ধন্যবাদ আজি গছ গছনিৰ উপকাৰিতাৰ বিষয়ে বহু কথা কথা জানিলো তোমাৰ পৰা ময়ো আনন্দ বহুত খিনি পালো তুমিও
হয় ময়ো পালো তোমাৰ পৰা বহুত কথা শিকিব পাৰিলো গছ গছনিৰ পৰা বা মইয়ো তোমাক কিছুমান কথা কব পাৰিছো বুলি মইও ভাবো আ তুমিও যে আ তুমিও কিছুমান কথা ক'লা ময়ো কিছুমান কথা ক'লোঁ আজি খুব বেছি ভাল লাগিল। এই গছ গছনিৰ ওপৰত কথা পাতি আৰু আশা কৰিছোঁ আৰু আগলৈও আমি এনেকৈ কিছুমান বিষয়ৰ ওপৰত কথা পাতিব পাম। আজিলৈ ইয়াতে সামৰিছোঁ নমস্কাৰ।
নিশ্চয়